এতিয়া আকৌ ফোনটো গৈছে।
অথনি কি দেখাইছিলে?
অথনি টো মানে মই পাঁচটা কল কৰিলো বুলি দেখাইছিলে, মানে লিমিট শেষ হ'ল বুলি দেখাইছে।
কি কৰি আছ?
এ চাহকন খাই পেলাই গৈছিলো ভিতৰলে তাৰিছত বোলো আকৌ মাৰি চাও চোন যাই নে নেযায়? মাৰিছিলো এতিয়া সেই ক লাগিব এই মই এ কিবা কেইটামান কৰিবলে আছে কমগৈ প্ৰশ্ন কেইটামান কৰিবলৈ আছিলে মানে সিহঁত আজি বহীখনত দিবলে সময় দেৰি হ'ল মই বোলো মোক কৰি থ'ম বুলি ৰাখি থলো, এতিয়া কৰিবলে নো হোৱাই নাই দিনটোত। কাইলৈ আকৌ ৰাতিপুৱা কৰিব লাগিব।
কোনে ইমান চিঞৰ বাখৰ কৰি আছে?
কোনো ও নাই মই বাহিৰতহে আছো। অ কোনোও নাই মই বাহিৰত আছো।
অ অ। চনা হেত কি কৰিছে?
ঘৰলে ফোন কৰিছিলি?
ঘৰলে ফোন নাই কৰা।
অ মাটি চাটি ৰুইছে নে নাই জানো?
অ সন দেউতাই কৈছিলে এজনী কাইলে পৰা বোকা দিব বুলি কৈছিলি তই।
পইচা দিলি নহয় তই?
দিছোঁ অ।
অ ছোৱালীহঁতে আছে গাটো ভাল নহয় তাৰ জ্বৰ পানী লাগিছে।
অ বৰষুণত তিটিছিলে নেকি?
আ,
বৰষুণত তিটিছিলে নেকি?
এ বৰষুণত তিতা নহয় পানী সলনি হল যে যোৰহাটলে যাওঁতে খুৱ বোৱা বোৰ।
অ অ।
খোৱা বোৱা পানীৰ সলনি হ'ল আকৌ হেই লগতে নহয় নহয় আক ৰিয়েকশ্যন লাহে লাহেক। যোৰহাটলে যোৱাৰ পিছতে হৈছে আও।
আহ গগনে কি কৰিছে? মইে ফিল্ডলে গৈছিলো আহি পেলাই পাইছোহি হে।
অঁ ফিল্ডলে দৌ দৌৰগে নে কি?
যাওঁ ডিউটি নাথাকিলে।
অ তাৰপৰা হেৰি আকৌ কিবা এপ্লাই কৰিছে এ দি অৰ ই এপ্লাই কৰিবি নেকি?
এপ্লাই কৰিব লাগিব হু।
পঢ়িব লাগিব আও। জুলাইৰ পৰা আৰম্ভ হ'ব নেকি? পঢ়িব লাগ মই মই মই ই বুক এখন লৈ থৈছো তই তোলে চেনড কৰি দিম মই পইচা দি লৈ থৈছো মানে। বেলেগক দিবলৈ সেহেতি নিদিয়ে আৰু পইচা দি লোৱা যে। তোলে দি দিম পঢ়ি থাকিব পাৰিবি হা,
দি থবি বোলো ভালকে এইবোৰক ইবছৰ পঢ়িলে লাভ নাই ভালকে চেপ্তা চেপ্তাকে সময় পঢ়িলেহে কিবা এটা হ'ব।
সেইটোকে কৈছো মই ইয়াত ধুনীয়াকে মানে ধুনীয়াকে থিয়ৰি খিনি ধুনীয়াকে আছে। একেবাৰে হেৰি কৰি পেলাই।
পাছপৰ্ট পাছপোৰ্ট দিব লাগিব চাগে?
কিমান?
পাছপৰ্ট দিব লাগিব চাগে পাছপৰ্ট।
অ। ন নালে লাগে নালাগে নালাগে মই মই এইটো মোৰ আইডিত পঠাই আছে, মানে মোৰ নামত হেৰিয়ত পঠাই দিছে আও।
কোনো দিছে।
এ মই লৈছো হেৰিয়াৰ পৰা ই বুক,
অ দি থবিচোন চাব লাগিব অ
অ চব মানে নিদিবি আকৌ বেলেগ মই পইচা দি পেলাই থৈছো।
উ চ হেৰিলে ফোন কৰিছিলি কলিবালে।
নাই কোৱা কথাটো কনফাৰ্ম কে গম পোৱা নাই যে পতাকে সুধিম কেনেকে এতিয়া।
নসুধি মানে থা কনফাৰ্মটো হয় মাজনীলে ফোন কৰিছিলো কনফাৰ্ম বুলি কৈছে।
এতিয়া ফোন কৰি সুধিবলৈ বেয়া হৈছে নহয়।
এনাই এনে ভাল বেয়া সুধিবি এ তাই,
অ কাইলৈ দিনত উম,
এনেই এইটো কথা ক'বচোন সুধিবিচোন ভাল বেয়াৰ বিয়াত। কি হৈছে বজাৰ সমা তেতিয়া কলে। অ তেতিয়া কলেতো ক'ব নহয় এনেকুৱা এনেকা কথা বুলি।
উম এতিয়া ফোন নকৰো কাইলে দিনত ফোন কৰিম।
বতৰ কেনেকোৱা।
বতৰটো বতৰটো ভাল এতিয়া।
ভিন্দৌ কেইটা বজাত আহিব।
ভিন্দৌ নটা বজাত,
অ ভাত কোনে বনাব।
এ ভাত লাগিব সিহঁতি মই হেৰি আঠটা বাজি, বৈ আঠটা বাজিলেই মোৰ আকৌ এই ভিতৰ সোলস্থোল হৈ আছে কাৰণে বাহিৰলৈ আহিছিলোঁ।
অ,
প্ৰশ্ন কেইটামান কৰিবলে আছে কৰি দিওঁ ৰাতিপুৱা আকৌ টিউচন আ যে কাইলে আকৌ বোকা দিব। কঠিয়ীয়াও তুলিব লাগিব কাইলে তুলি থোৱাটো ৰুব লাগিব মই এতিয়া ছোৱালী কেইজনীখন ঘৰত ৰখাটোৱে চিন্তা হৈছে ই,
কঠিয়ে কি আজি নুতুলিলি নেকি।
এ বোকা দিয়াটোৱে কনফাৰ্ম নহয় আকৌ কঠীয়া তুলি থবলৈ আকৌ বোকা চোকা আকৌ বোৰ লোকৰ। আৰু আলে আশা কৰা হে গাড়ী আহিব কৰিব,
ল'ৰা ছোৱালী মা পাছলৈ যাব জানো মা লগত থই আহিবা ক,
এ মাক আকৌ ইটো সিটো কৰি থাকতে সিহঁতি দুজনী খেলি থাকোতে পতকে লাগিয়ে যায় যে চিঞৰ বাখৰ।
কাজিয়া লাগিবই।
ভয় মানে এৰি থৈ যাবলে ভয় লগা হৈছে।
ইমান কাজিয়া লাগে নে দুইজনী।
খেলাটো খেলি থাকিব পতকে কোনোবা এদিনাখন সৰু ল'ৰা ছোৱালীহে। কিবা দেখোন লাগিয়েই যায় যে লৰা ছোৱালী আৰু নলগাকে থাকিব নে তোৰ আও,
আমাৰ জনী পিঠা চাগে।
অ এই লাগে কিবা কিবি লাগি যায় তাৰপা আহিব চিঞ বাখৰ, এই আকৌ অকমানতে কান্দে নহয় কোনোবাই তই বুলি ক'লেও কান্দিব।
অ সেই তক কণ্ট্ৰল কৰাতকে হে পাথালে যোৱাই ভাল এলেগ বছৰ মানে কন্ট্ৰল কৰিব নোৱাৰে।
এইটোকে কৈছো, এইটো কাৰণে এতিয়া মানে ওচৰতে বাৰু আঁতৰত নহয় কানা কটা কৰিলে আৰু শুনিয়ে থাকিম আৰু কাষৰখনহে আগফালৰ দৰা এইখন। এই এনেকে নি পেলাই কিবা এটা কৰিব লাগিব, এ লৰা ছোৱালীবোৰ থাকে বাই লৰা - ছোৱালী।
কঠীয়া ক'ত পাইছে।
কঠীয়া বাৰীত কঠীয়া তাকে কাইলে তুলিব। লগ গ ই বাহহঁতৰ অকনমান। হেৰি কৰি থৈ আছে পথাৰতে তাত তুলিবগে লাগিব বোলা চাৰি আচিমান।
কঠিয়া বোৰ ওখ হৈছে নেকি।
উম ৰুও বোলিলে আমাৰ বেছি দিন নালাগে নহয় দুইজনিয়ে ৰুলে এসপ্তাহৰ কাম। আমাৰ হয় আগফালৰ আগফালৰ দৰা। এ আহি পূৰ্ৱতে পাই গলহি অ,
অ,
আগফালৰ দৰা তাৰপৰাও সেই কাষৰ কণ।
ঘৰলে ফোন কৰিছিল নেকি।
ঘৰলে মই ফোন কৰাই নাইও মই সেইদিনাখনে কৰিছিলো।
অঁ। মাছ চাছ ভাত কিহে বনাব।
আম আহ
ভাত কিহে বনাব।
ভাত এই মাছ আনিছিলে, মাছ বাচি থৈছে তাৰপা শাক কিনো ধুই পেলাই কুঠ থৈছো। আলু সিজাই পেলাই তেনেকে বনাব আৰু ৰঙালাও আছে ৰঙালাও ভাজিব। অ বোপাৰে বিয়া পাতিছে নহয়।
অ সেই আমগুৰি ছোৱালী বোলে।
আমগুৰি সেই হেৰি নি বাৰু, এইজনী এই চয়নিকা নে কিবাও নামটো।
চিনি নাপাও চিনি নাপাও,
মই তাকি মানে মই দাম নামটো সি কৈছিলা চয়নিকা। তাৰপৰা মই আকৌ তাইৰ প্ৰফাইল মানে এনেকে ফেচবুকত চাইছিলো মানে তাৰপিছ এনেকে গম পাইছো তাৰ পৰা সেই লজি বাইকজনী নি বাও তহতৰ লগৰ। আকৌ সেয়া ললিত গাওবুঢ়া ঘৰ সনবিধে কৈছে।
নহয় ইহঁতৰ আক সেইফালেহে তোৰ হেৰি এয়া এ এ সেই যে ৰূপা পায়ে ৰূপা পাই গোৱালঘাৰ নহয় সেই যে আমাৰতাত দুলাই।
ৰুমিহঁতৰ ঘৰ ফালে?
হয় ৰুমিহঁতৰ কিবা পৰিয়ালটো নেকি সিহঁতৰ ঘৰ ভালে অ,
অ, ইহঁত এই আকৌ হেৰিয়ত বুলি কৈছে ললিত গাওঁবুঢ়া ঘৰৰ ওচৰত বুলি কৈছে।
সেইহে চাগে ভন্দা -ভন্দি হ' ব চাগে। সে সেই সিফালে দেখোন ওলাই গা গাওঁবুঢ়া ঘৰ পায়গে দেখোন।
তাকে ললিত গাওঁবুঢ়া ঘৰৰ ওচৰতনো ছোৱালী কোনজনে ছয়নিকা? আৰু এই ইয়াত নাথাকে বোলে ক'বাত পঢ়ি আছিলে আমি কি জানো। অ, ল'ৰাটো বেয়াও লাগে অ, বি বোপাৰলে ঠাণ্ডা- মুণ্ডা যে সি।
বিয়া হ'ল এতিয়া বিয়া ডাঙৰকে নাপাতে চাগে?
পাতিব মাতিছে নহয় মানুহ।
আগলে বিয়া মন্দিৰত উম, বিয়া মন্দিৰত হ'ব বুলিহে কৈছে।
কাম এয়াই ৰিচিপচন দিব নে কিনো? এ মাটি হয় ৰিচিপচ- ৰিচিপচন অ, ৰি
অ, বিয়াত-বিয়া মই এনেওটো ৰিচিপচন হলোঁ।
অ, এতিয়া মঙলবাৰে বিহাতে মাতি থৈ গৈছে নহয়- নহয়?
অহা মন নাই।
উম, এইবিলাকে নো অকলে- অকলে গোটেইখন ঘুৰিব লাগি আছে মানুহ দুুনোঁহ মতাকে ধৰি।
তাকেহে এতিয়া খেতিৰ চিজন হ'ল মইনা তাকে লাগি গলেওঁ সময়
তাকে মই মইনাৰ সে ইমান হেৰি নহয় বোলে আহে ডান্স টো।
অ',
আৰু এতিয়া কোননো আহিব এতিয়া মনটো দা হত আহি পাই নি।
মানে সি- সিও কাৰোবা গলও নাযায় কিবা এটা কৰিবলে মিলিবলে সেইটো তাৰনো কোন কথা আহে আজিকালি।
উম, এ তাৰ সময়ো নাই আকৌ সেয়াহে।
সেই সময় কাৰো নাই আজিকালি কাৰ সময় আছে তাৰ মাজতে যাব লাগিব মিতিৰ কুটুম বা জিয়াতি ছিয়াতি মানুহ আমি।
এতিয়া খেতি পথাৰ চিজেন।
তাকেহে এতিয়া মানুহজনো মাতিবলে মেলিবলে এতিয়া সি কাবাৰ খাবাৰ দায়িত্ব দিব পাৰে অকলে -অকলে কৰি মই কি জানো অকলেহে আহিছে তই কৈছে মোৰ একদম
দিব পাৰা তহঁতে চাগে ভিনদৰ ঘৰতো নাম
নহয় মাত -মাতিছে আমাৰ- আমাৰ গাঁও ক আমাৰ ঘৰতে মাতিছে আকৌ মাতিবলেতো মানুহ নাই হ'লেও সি কৈছে ইয়াৰ পৰা গৈ মই বঙালমত পাবগে লাগিব বঙমৰ পৰা গৈ আকৌ বিহ পৰীয়া পাবগে লাগিব নে নবহিলে আওঁ।
তোৰ ঘৰ কেনেকে আগতে কৈছে নেকি কেনেকে চিনি পালি?
অ, এই দোকানলৈ আগতে আহিছিলে কিবা কাম এটাত তাপা এইফালে এই মানুহ সুধিলে নে কিজানে বটাই দিলে চাগে ভিনদও দোকানৰ পৰা। বতৰটো বেয়া কৰি আহিছে অ, বতৰটো আকৌ বেয়া কৰি আহিছে বৰষুণ আহিছে।
অ, গাড়ী লৈ গৈছিলি নে বাইক লৈ গৈছিলি?
বাইক লৈ আহিছে। অ, এ বতৰটো বেয়া হৈ আহিছ ছে বৰষুণ দিছে ডাঙৰকে আহিছে অ,
আ, উ, ইয়াতো বৰষুণ দিছিলে ইয়াতে নাই দিয়া বাৰু।
অ, ইয়াতে পতককে কথা নাই বটৰা নাই বৰষুণ আহিছে অ,
অহ', তে হ'ব -হ'ব দে, তাতে নহ'লে
হেল্ল', বৰষুণ দিছে যদি হ'ব দে।
ত মামো মাতটো শুনিছ নাই!
অ শুনিছোঁ শুনিছোঁ অ
কাৰেণ্টটো কাটিলে বতৰ অ
হ হ'ব দে তেতিয়া।